হেল্ল' শুনিছা অহ
কি কৰিছা
আছো এনে তুমি
হেল্ল' শুনি আছা অ শুনিছো দিয়া মোৰ মাতটো শুনিছা ভালকে অ কি কৰিছ এ এনেই বহি আছো অ পানী নাই ঘৰত
ভাত খালা
ভাত নাই খোৱা মামীয়ে বনাইহে আছে তোমালোকে খালা ভাত
নাই খোৱা বনাই আছে
অহ কি বনাইছে
উম হেৰি বনাইছে মাছৰ সতি তোমালোকৰ
আমাৰ আজি মঙ্গলবাৰ যে সেইকাৰণে হেৰি আৰু কি কয় খালি খালি একো নাই খালী হেৰি বনাইছে দালি বনাইছে মামীয়ে চাগে তাৰপিছত হেৰি কি ধুন্দুলি ভাজি আলু পিটিকা সেনেকে আও হেৰি কি হ'ল উম ভালেই দিয়া পেহী হে পে হেৰিটো ভাল হৈছে কিবা হাতখন অপাৰেচন হ'ল ন
উম হল ভালেই হৈছে এতিয়া হেৰি দুসপ্তাহ সময় আ আ চিলাই সেতো খুলি দিব আৰু
অ অ অ
এতিয়া খালি অলপ অলপ বিষ হয়
অ অ এইটো কি পাতিটো ও ওলাই দিলে ওলাই দিলে নিকি
উম একেবাৰে উলাই দিলে
অ অ কিমান টাইম লাগিলে বা হেৰি সিদিনাখন কিমান টাইমত আহি পালা তাৰপা
সেইদিনাখন আঠটা মান বাজিল আৰু বেছি টাইম নালাগিলে মানে বৰষুণ চৰষুণ পৰি ছিল অলপ ফাছিলো মানে
অ অ অ অ গুৱাহাটীত যিহে বৰষুণ দেখিছোঁ নহয় টিভিত ইমান পানী হা ময়ো আগতে পি জিত থাকোঁতে একেবাৰে আগদিনাখন পু পূৰা ৰাতি বৰষুণ দিব আও পিছদিনাখন গৈ পিনে দেখোঁ ৰাতিপুৱা এক একেবাৰে গোটেই পি জি ফণ্ডত গাখীৰ চাহ হৈ থাকে বুজিছা বহুত দিগ এতিয়া তাত মানে অকণমানতে বহুত এ ড্ৰেইন ছিষ্টেম সোপা বেয়া ন তাত ত সেইটো কাৰণে কি হয় গোটেই পানী সোপা একদম লেতেৰা পানী সোপা পায় আৰু সেসোপা পানীত খোজ কাঢ়িবও নোৱাৰা নহয় পুৰা একদম হেৰি হৈ যায় ভৰি চৰি খজুৱাই মানে এনেকুৱা খজুতি উঠি যায়গে ঘিনো লাগে দিয়াচোন ক এসোপা গাঁতৰ পানী
ক পা বাও পানী সাবাহে
এই সিহঁতৰ নলা নৰ্দমা সোমা বেয়া ন নলা সোপা সৰু সৰু হেৰি হৈ গৈছেগৈ পুৰণা হৈছে। ত যেতিয়া মানে পানীখিনি পৰি বৰষুণটো পৰি দিয়ে পানীখিনি যাবলে মানে ঠাই নোহোৱা হৈ যায় ন সেইটোবিলাক ভৰিয়ে থাকা যায়।
ওম।
ত তাত যাব নাপায় যেতিয়া কৈ যাব ৰাস্তাতে থাকে পানী খোপা সেনেকে। আৰু এতিয়া ফ্লাইঅভাৰ সোপাও হৈছে ফ্লাইঅভাৰ সোপা হোৱা কাৰণত তলৰখিনিত বেছি মানে আগতে য'ত ধৰি লওক পানী ধৰি লওক অকণমান জমা হৈ পিনে কমে এতিয়া মানে জমা হ'ব নাপায় কাৰণ সেইখিনি ওখ হৈ থাকে ন যোনখিনি চাপৰ হৈ থাকে সেইখিনতে বেছি দুম খাই সেইখিনি একদম পূৰা হেৰি একাঠো একাঠো পানী হৈ যায় তেনেকে।
উম।
বৰ দিগদা, শুনিবলৈ ভাল গুৱাহাটী গুৱাহাটী একো ভাল নহয়। গোটেই হেৰি টাপহে লাগে হুম।
উম।
লা বৰষুণ গৰম উম
এতিয়া কি কৰিবা?
এতিয়া গা ধুম অ পানী নাই লাইন গলগৈ লাইন কাটি দিলে লাইনৰ বিল ভৰাই দিলো। তাৰপিছত এতিয়া পা- হেৰি পানীটো ভৰোঁতে বহুত টাইম লাগে এতিয়া গা ধুবৰ কাৰণে ৰখি আছোঁ পানীয়েই নাই সেইকাৰণে আছোঁ এনেকে।
উম মই এতিয়া এনেই থাকিম গা পা ধুলো আও।
উম পে এতিয়া বিষ চিষ নাই নহয় আৰু ন।
নাই বিষ শিষ নাই অলপ জ্বৰ হৈছিলে, মানে হে- প্ৰথম দিনাখন কৈ আহি তাপিছত জহতে পেৰাচিটামল দিলে সেয়া খোৱাৰ কাৰণে অলপ ভাল পাইছে আও।
অ ভালেই বাৰু এই ঔষধ সোপা ভালকৈ খুৱাই থাকিবা গম পাইছা। তেতিয়া মানে কি হয় হেৰি আৰু ডক্টৰ মতে যোনখিনি খুৱাই থাকিব দিয়ে তেতিয়া। খুৱাই থাকিলে ইমান এটা প্ৰব্লেম নহয় আও। নহ'লে আকৌ আধাতে এৰাই দিলে ঔষধ সোপা খাব নাপালে বেয়া ন।
উম উম।
উম সেইটোৱে। বাকী কি চিলাই তিলাই কি ইয়াতে খুলিব ইয়াতে
চিলাই অ মৰিগাঁও তে খুলিব পাৰিব বুলি কৈছে চিবিলতে খুলি আনিব লাগিব।
অ অ মানে ডক্টৰে তাত নগ'লেও হ'ব আৰু এতিয়া।
অ তাত নগ'লেই হ'ব বুলি ক'লে ইয়াতে খুলিব পাৰিব দুসপ্তাহ মূৰত খুলিব দিছে। কালি ডেচিং কৈ আহিছে।
উম ভালেই দিয়া কিয় তুমি ডিচ ড্ৰেচিং কৰিব নাজানা জানো।
মানে এয়াড কৰিলে আকৌ ইনফেকচন হ'ব পাৰে বস্তু খিনিও নাই তাত মানে বেড- টাদিন কিবা কিবি মলম চলম ভালদৰে লগাই পেলাই মানে ভালদৰে কৰি দিব আও।
অ অ ঠিকে আছে দিয়া যতে ভাল হয় আৰু ন ঘৰত ঘৰত কৰিলে যদি মানে হেৰি অসুবিধা হয় আৰু তাত কৰিলে যদি ঠিক হয় ঠিকে আৰু সেইটোৱে ভাল। ভালটো হ'লেই হ'ল আৰু চিনফালৰ পৰাই নহওঁক। বাকী, দেহী ইহঁতে ভিনদেউয়ে কি কৰিছে?
দেহি আছে ঘৰতে এনে। কাম বন কৰিছে তাপা টিউচন কৰিব গ'ল চাগে।
অ অ।
মামি কি কৰি আছে?
এই মামি হাতখন সেয়া পৰি লোৱা নহয় জানো আছে তেনেকৈ বনায়। কৰি আও লাহে লাহে।
হৈছেনে?
নাই নাই নাই ঔষধ খাই আছে, ঔষধ খাই- মানে হেৰি কৰিছে কি বুলি কয় ডক্তৰে ঔষধ দিছে তাৰপিছত। সেই ঔষধ খোপা কৈছে আৰু এসপ্তাহ আপুনি খাই লওঁক তাৰপিছত চাব কি হয়। মানে এই হেৰিটো মাচেলছবিলাক যে মাচেছবিলাক মানে অলপ উইক- হৈছে এতিয়া বয়সটো বাঢ়িছে ন। ত' কৈছে কি এসোপা আপুনি খাই লওঁক ঔষধকেইটা দিছোঁ। দুসপ্তাহ এসপ্তাহ খালেই হ'ব মানে আৰু বেছি বেছি। মানে হেৰি খাব নালাগে আৰু কৈছে।
উম
সেইটোৱে, বৰ বেয়াকে পৰিল। অঁ মামা গ'লগৈ, কালি- আহিছিলে নহয় কালি গ'লগৈ কালি ট্ৰেইনতে গ'ল।
উম
গলে আৰু তাৰপিছত বৰষুণ তাতো, ম‌ই বোলো আমাৰ ইয়াতচোন বৰষুণে নাই। তাৰপাছত কৈছে, এই ইয়াত বহুত বৰষুণ। অ', গুৱাহাটীত পোৰা ফ'ৰকাষ্টি দেখুৱাই আছে মানে বহুত বৰষুণ হ'ব কেইদিনমানৰ কাৰণে, তিন চাৰিদিনৰ কাৰণে পোৰা বৰষুণ হব তাত, গুৱাহাটী কি হয় ঠিক নাই আৰু বাপ পেকে। আমাৰ ইয়াত আকৌ বৰষুণে নাই গৰম ইমান গেলা। উম, কেনেকুৱা গৰম কেনেকুৱা তোমালোকৰ তাত
গৰম একদম বহুত বৰষুণ চৰষুণ নাই একদম ৰ'দটো ৰাতিপুৱাতে ওলাই দিয়ে। সে বহুত গৰম লাগি আহে।
সেইটোৱে আমাৰো মানে মোৰ ৰুমটোতো থাকিবই নোৱাৰি। তাকে ভাবি আছোঁ এ চি এটা লগাই লওঁ নেকি। এ চি সোপা লগালেও আকৌ হেৰি হ'ব সেই লাইন বিল আহিব।
লাইনৰ বিলবোৰ-
লাইনৰ বিল বহুত আহে সেইটোয়েতো, আৰু ইমান গৰম হৈছে থাকিব নোৱাৰি ন। হয় মোৰ ৰুমটোতো দেখিছিলাই ন থাকিচাই, ইমান- কিবা হেৰি টাইপ লাগে বক্সৰ টাইপ লাগে তাপ আহে। বাকী এইকেইটা ৰুমতটো, অঁ' সেইটো হয় গছ-গছনি নাই কাৰণে নেকি? আৰু ৰ'দটো পূৰা পৰে, পিছবেলা ৰ'দটো পূৰা পৰি দিয়ে মোৰ ৰুমটোত। সেইটো কাৰণে বেছি গৰমত একে উতলি যাওঁ।
আমাৰ ইয়াতো বহুত গৰম আও, তেও গছৰ চাত থাকিলে অলপ তথাপিতো একদম থাকিব নোৱাৰি আও বহুত গৰম মানে।
গৰম-গৰম বহুত গৰম হয় ৰে, মাথাই বেয়া হৈছে ইমান গৰমত কি কৰো একো কাম-চাম কৰিব মন নোযোৱা হৈছে।
উম।
তাকে নেমু পানী খাবা গৰমত। এই পেকো নেমু খাবাই, মানে হেৰি কাৰণে এইবিলাক
মৌ খা
অপাৰেচন হোৱা মানুহ ন? উম।
অ'।
সেইবিলাক খোৱালে, নেমু হেৰি পানী নহ'লে নেমু ভাতৰ লগত দিবা টুকুৰা কৰি পিনে। এনে বেলেগ টেঙা-চেঙা খাব নিদিবা।
অঁ', ভাতৰ লগত নেমু খোৱা যায় বাৰু।
অ', অ', এই বিলাহী-চিলাহী সেইবিলাক খাব নিদিব বাকী যিমান যি টেঙা আছে আও, গাছ টেঙা চাছ টেঙা নেমুটো যিমান পাৰা দিবা তেতিয়া সেইটো নেমুটো এচিডৰ কাম কৰে ন? বহুত ভাল, ডক্টৰেও কয় মানে যে নেমুটো খাব লাগে বুলি পিনে।
উম।
সেইবাই
হেল্ল'?
হেল্ল'? উম, কোৱা।
শুনি আছানে?
অ', শুনি আছোঁ কোৱা।
বাকী খবৰ-খাতি ভাল হ
ভালে, কলেজ-চলেজ কি হ'ল নোযোৱা হ'লা নিকি?
কলেজ আ, কলেজটো হেৰি হাই এতিয়া গৰম বন্ধ দি আছে যি।
অ'।
আগষ্টৰ পৰা খুলিব, তিতিয়া যাম আও।
অ', অ', ঠিকে আছে। পৰীক্ষা-চৰীক্ষা ভালে-ভুলে গ'ল আৰু?
অ', ভালে, তোমাৰ?
মইনো কি কৰিম আৰু এক্জাম সোপা দি আছোঁ হোৱাই নাই কোনো ফালে মা মাথা চাথা বেয়া হৈ গৈছে, ধেই ইমান অশান্তি লাগি গৈছে আৰু চাকৰি-চাকৰি-চাকৰি-চাকৰি কৰি থাকোঁতে।
উম।
কেতিয়াবা এনেকুৱা লাগে যেন হেই যা নকৰোঁৱে নেকি একো যা ঘৰতে থাকিম। কেতিয়াবা এনেকুৱা লাগে কিবা হেৰিকে কৰি দিওঁ, কি বুলি কয়?
প্ৰাইভেটকে কিবা কৰি দিওঁ বুলি লাগে। আও কেতিয়াবা ভাবোঁ যে, এই কিবা বিজনেছকে কৰোঁ নিকি? প্ৰাইভেটকে কৰিলেও ইমান খটুৱাব, কি কৰোঁ একো একো বুজি পোৱা নাই ৰে, মাথা-চাথাহে বেয়া হৈছে মোৰ।
ভালদৰে দিয়া এক্সাম মা
তাকে চাওঁ আকৌ কেইটামান মানে চাইছোঁ হেৰি-চেৰি এ এপ্লাই চেপ্লাই কৰিছোঁ কি হয় নাজানো আৰু, পঢ়াই নাই পঢ়াই পঢ়িবই নোৱাৰোঁ ইমান গৰম ৰুমডালত।
মোৰো এপ্লাই কি হয় আৰু এবাৰ ভালদৰে দিবই লাগিব।
তাকে, এনেও পঢ়িব পাৰিব লাগে ন? কিন্তু এতিয়া পঢ়িবই নোৱাৰোঁ ইমান গৰম ৰুমডালত, বেলেগ ৰুমতো পঢ়িব মনে মন নবহে নিজৰ ৰূমটো পঢ়িলে দ ভাল লাগে পঢ়িব মন যায় ন, নিজৰ ৰুমৰ নিচিনাটো বেলেগ হ'ব নোৱাৰে। তাকে বৰ এলাহ লাগিছে। নাজানোঁ আৰু কি পাওঁ আৰু কি নহয় আৰু ভগৱানহে জানে আৰু।
উম।
সেইয়াই। বাকী এতিয়া কি কৰিবা?
এতিয়া মই থাকিম আৰু এনেই। গৰমৰ বন্ধ ঘৰতে থাকিম আৰু। লুকা লগত থাকিব লাগিব যি চব মা এতিয়া এমাহ-দুমাহ হলে কাম কৰিব নোৱাৰিবই।
অ', মা ঠাইত কৰিব নোৱাৰিব। উম হুম, কৰা-কৰা দুজনী ছোৱালী আছা ধুনীয়াকে কাম কৰা আৰু উপায় একো প্ৰব্লেম নাই ধুনীয়াকৈ হৈ যাব দুজনী আছা যেতিয়া আও।
উম, বাকি ফুৰিব যাবা আৰু গম বন্ধত?
তাকে চাই লওঁ কি হয়, বাকী ঠিকে আছে দিয়া ৰাখিছোঁ ন।
অ', হ'ব দিয়া।